হয়, কি কৰি আছিলে?
অ', অ', মই আপোনাৰ এই অকমান খেতিৰ কাৰণে বস্তু দুটামান মানে হেই কৰি আছিলোঁ। গুটি কেইটামান মানে বীজ কেইটামান আপোনাৰ তিয়াই থৈ দিছিলোঁ।
অ', অ', কিহৰ বীজ বা?
আপোনাৰ এই যেতিয়া জিকা চিকা ৰুব লাগিব ন এতিয়া জিকা আপোনাৰ জিকা ভোল এইবোৰ, আপোনাৰ কোমোৰা চোমোৰা এইবোৰ গুটি চুট টি আপোনাৰ অকমান তিয়াই থৈ দিছিলোঁ মানে এতিয়া যাওঁ আৰু কামলৈ যাওঁ আৰু আপুনাৰ।
হয়, হয় মানে পাচলি?
অ', পাচলি, পাচলি।
ঠিকে ঠিকে ঠিকে, অ' ভাল বস্তু কৈছে দেই।
অ'।
আৰু ঘৰত বনোৱাটো বহুত হেলদি হয়।
বহুত হেলদি হয়, বহুত হেলদি হয়। আপুনি কৰে নেকি খেতি বাতি?
অ' খেতি বাতি, খেতিকৰা যায় বাৰু দেই। মানে নৰ্মেলি তোমাৰ এতিয়াতো ধান খেতি হেৰিয়ৰ ছিজন আহিব এতিয়া। মানে ৰোৱা, এইটো টাইমত এতিয়া ধান খেতিৰ কাৰণে বাৰু আমাৰ কৰি আছে বাৰু।
হয় হয়, হয় হয়।
হয়, যিহেতু আমাৰ এইখন দেশখনে কৃষি ভিত্তিক দেশ নেকি। উম, আমি খেতি কৰিবই লাগিব। উম। হয়, তাকে এখন এতিয়া এগ্ৰিকালচাৰ ওপৰত চাওকচোন বাৰু কিমান আজিকালি সুবিধা হৈছে ন'।
হয় হয় হয়, আমি সকলো বস্তু যেনে মানে যিটো বস্তু টো আমি আগতে, সেইকাৰণে বহুত সময় লাগিছিলে সেইটো কাম এতিয়া মানে মাটি চহাবলৈ আমি আগত তে গৰু ব্যৱহাৰ কৰিছিলোঁ এতিয়া ট্ৰেক্টৰে কৰি দিলে কামটো, পানী, ঔষধ চ চটিয়াবলে আমি আগতে হাতেৰে বা এনেকে কৰিব লাগিছিলে এতিয়া মেচিন আহি গ'ল। পানীৰ অসু-সুবিধা হৈ গ'ল, আগতে আমি য'ত নেকি পথাৰত পানী নহ'লে, এতিয়া বাৰু অকণমান বৰষুণৰ অভাৱ ঘটিছে অকণমান দেই, বৰষুণ অকমান লগা হৈছে। তথাপিতো কিন্তু আমি মটৰ, মটৰেৰে আপোনাৰ পানীটোৰ যোগানটো কৰি ল'লোঁ বাৰু এতিয়া।
উম, মটৰে সোন অতি সোনকালে হৈ যায় ন'?
তাকে তাকে আপোনাৰ, সকলো ক্ষেত্ৰতে অ' সকলো ক্ষেত্ৰতে যেন আপোনাৰ, সুবিধাই, সুবিধাই সুবিধা আৰু ক'ব গ'লে।
সেইটো হয়, সেইটো হয়। বাকী খেতি বাতিবোৰ কৰিব লাগে। অ' উম। কাৰণ এটা চাবলৈ গ'লে চাওকচোন বাৰু আহ খেতিৰ পৰাই বা শাক পাচলি হওঁক বা যোন কিনি যিয়ে হওঁক, মানে খোৱা বস্তুৰ কথা কৈছোঁ মানে যোনখিনি সেউজীয়া শাক পাচলি পৰা ধৰি সেইবোৰ পৰাই মানুহবোৰ এতিয়া জীয়াই আছে। যিহেতু মানুহ সৰ্বভোজি, অকলতো মাংস বা অ' নিৰামিষ ভোজি বা, মাংস ভোজি মানে দুইটাতে থাকে কিন্তু তথাপিও মানে সকলো সময়তে জীৱ হত হত্যা কৰিটো খাই থাকিব নোৱাৰি ন' মানুহ হ'লেও নহয় জানো। উম, হয় আ, যিমান যি হ'লেও সেউজীয়া শাক পাচলি খাবই লাগিব।
খাবই লাগিব, খাবই লাগিব।
হয়।
আৰু ঘৰতে এতিয়া নিজে কিবা এটা কৰা নাই ন' আপোনাৰ, এতিয়া মই কৰিছোঁ বা আপুনি কৰিছে, সেইটো বস্তুতটো আপোনাৰ ঘৰত কৰা মানে আহ, শাক পাচলিখিনি আপোনাৰ সোৱাদ বেলেগ মানে যিটো
হয়।
যিটো আমি বজাৰত আমাৰ কৃতিম সাৰ ব্যৱহাৰ
উম।
বজাৰত আমাৰ, হয়, ত এইবিলাকে আমাৰ শৰীৰত যথেষ্ট ষ্ট পৰিমাণে ক্ষতিসাধন কৰে ন? ইয়াৰ ক্ষেত্ৰত আমাৰ বহুতখিনি ক্ষেত্ৰত বেমাৰ-আজাৰ হোৱাও অ', পৰিলক্ষিত হোৱা যায়। গতিকে আপোনাৰ এইটো আমাৰ কাৰণে বেয়া গতিকে ঘৰত যিখিনি আমি কৰিব পাৰোঁ, এইখিনি এটলিষ্ট কৰিব লাগে। গতিকে খেতি কৰি আৰু এগ্ৰিকালচাৰ চেক্টৰটোক, খেতি-বাতি চেক্টৰটোক বাদ দি কিনি আমি জীয়াই থাকিব নোৱাৰোঁ। বৰ্তমান হেইটো আমাৰ হেইটো কাৰণ মানৱ জীৱনৰ ক্ষেত্ৰতে হওঁক বা জীৱ জগতৰ কাৰণে, এগ্ৰিকালচাৰ চেক্টৰটো যেন এক আ-আমি, লাগিবই কাৰণ আমি নোখোৱাকে আমিতো থাকিব নোৱাৰোঁ
লাগিবই, লাগিবই। উহু, কেতিয়াও নোৱাৰি, কেতিয়াও নোৱাৰি।
গতিকে খেতি কৰিব লাগে মানুহে এই ক্ষেত্ৰত এংগেজ-এংগেজ হ'ব লাগে। আৰু নিজেও স্বাৱলম্বী হোৱা যায় এইটো ক্ষেত্ৰত। হয়।
নিশ্চয়, নিশ্চয়। আৰু এটা চাবা মানে যোনটো এগ্ৰিকালচাৰ যোনটো মানে চেক্টৰটোৰ কথা কৈছোঁ বা খেতি-বাতি অকল এইটোৱে মানে নিজৰ অকল নিজৰে যে খোৱা পেট ভৰা বা নিজৰ পেট পূৰণ কৰিবলৈ যে খে-খেতিটো হেটো নহয়। আৰু এইটো ক্ষেত্ৰত এখন ঘৰৰ জীৱিকাও দিয়ে। কাৰণ ভাৰত হৈছে এখন কৃষিভিত্তিক দেশ আৰু আমাৰ ভাৰতৰ পৰা বহুত বহুত আ, আপোনাৰ আ যিকোনো প্ৰকাৰৰ শস্য যায়। বাহিৰলৈ যায় মানে আ ৰপ্তানি কৰা হয়। আৰু সেইটো ক্ষেত্ৰত যদি চায় মানে এইটো আৰু আগবাঢ়িব লাগ। আৰু আৰু চাগে অ-অসম, অসম দেশতো বিশেষকেটো ধান খেতি কৰা যায়। বা আৰু চাগে কিছুমান জেগাই জেগাই চাহপাতো কৰিবই সেইটো বা আমাৰ গোতেই বি-বিখ্যাত হয় আৰু লাইক থাকিলে এইখন ঘেঁহু হৈ গ'ল বা এইখিনি যোনখিনি মানে আপোনাৰ অ', মানে এটা-এটা মিল ক'ব লাগিব।
হয়, হয়, হয়।
যিটো মই এটা মানে মানুহৰ শৰীত টো মানে জীয়াই থকাত সহায় কৰে। ত এইবিলাক ক্ষেত্ৰত মানে আৰু কিছু কিছুমান স্কীম উলিয়াব পাৰে।
হয়।
আৰু মানুহে কৰিব লাগে। আৰু এইটোৱে নহয় যে অকল আহ শস্য পথাৰে যে অকল মানুহকে আ খুৱাবলে বা অকল খাবলে কাৰণে আছেটো সেইটো নহয়। চাবচোন কৃষি কৰাৰ পিছত খেতিয়কজনে যেতিয়া শস্য খিনি কৰে তাৰপিছত এটা এ যেতিয়া সম্পূৰ্ণৰূপে শস্যটো পূৰ হৈ আহে তেতিয়া চাব যেন মানুহজনৰ এটা হেপী এটা সুখৰো এটা হেৰি আহে। নহয় জানো? উম।
আপোনাৰ খেতিডৰা যেতিয়া যোৱা বছৰৰ ক্ষেত্ৰতে এনেকুৱা হৈছিনে? যোৱা বছৰ আপোনাৰ তাৰে আগৰ বছৰ বানপানীৰ কাৰণে আপোনাৰ আমাৰ খেতি-বাতিখিনি ইমান এটা ভাল ন'হল। কিন্তু যোৱা বছৰ অকণমান বানপানীৰ পৰিমাণটো কম নাছিল গত দিকে খেতি বাতিখিনি ভালেই হ'ল যোৱা বছৰ আপোনাৰ গতিকে ভাল লাগিছে তেনেকুৱা ক্ষেত্ৰত যে কষ্টখিনি আপোনাৰ আমাৰ কৰা কষ্টখিনি সাৰ্থক-সাৰ্থকত মানে পৰিণত- পৰিণত হ'ল আৰু ক'ব গ'লে। কাৰণ বহুত কষ্ট কৰা যায় ন'এই খেতি বাতিখিনি খেতিৰ কাৰণে বা ধান ৰোৱা কাৰণে।
হয়।
অ', কিন্তু যেতিয়া এই ধানখিনি অ' কাটি -কাটিবলৈ যেতিয়া গৈছোঁ মই খুব ভাল লাগিছে আৰু মন।
হয়, হয়, হয়, হয় নিশ্চয়, নিশ্চয় অ' খেত উম,
আমাৰ খেতি কৰা মানুহৰ পৰিসংখ্যা যেন কমিবলৈ গৈছে নিজৰ মাটিডৰা থাকিলেও যেন মানুহে আপোনাৰ বিকি কিনে বিকি দিয়ে যে বেলেগক হেই কিন্তু খেতি অপৰিপূৰ্ণ ভালকৈ বুজি পা হোৱা নাই। গতিকে খেতিটো আমাক খেতি-বাতি কৰিবই লাগিব হয়নে নহয় আৰু আপুনি কল
অ'নিশ্চয় খেতি-বাতি কৰিবই লাগিব।
ৰাজ্য গতিকে এই ক্ষেত্ৰত আমি অস অসমীয়াসকলেই বা হওক বা আমি ভাৰতবৰ্ষৰ মানুহখিনিয়ে খেতিৰ লগত জড়িত হ'বই লাগিব যদি আমি আ আৰু এই ক্ষেত্ৰত আমি লাজ ভয় কৰি কিনে আমি লাভ নাই।
লাম নাই লাভ নাই।
কাৰণ এইটো আমাৰ এইটো বহুতৰ ক্ষেত ত্ৰট বহুতৰ কাৰণে এয়া জীৱিকা কিন্তু অ'যেন এতিয়া যেন সেইবোৰ জীৱিকা পৰা যেন আঁতৰি কিনে বেলেগ ফালে দুটা ঢৌ এটা লৈছে মানে অ'এই ক্ষেত্ৰত আপ-আপুনি কি কয় জনাবচোন।
মানে যোনটো অ'মানে আগতকে যিটো কমি, কমি আহি আছে।
কমি, কমি কাঁহি আছে হয়।
অ' মানে কি হৈছে এনে গম পাইছে আজিকালি মানে কি হৈছে আৰ্টিফিচিয়েলি বহুত কিছুমান খোৱা বস্তু ওলাই গৈছে বা এনেকুৱা কিছুমান বচ বস্তু চলাইছে যিটো বস্তু আজি থৈ দিলে আৰু ছমাহৰ পাছতো খাব পাৰিব। হয় এইটো বেয়া নহয় বস্তুটো এইটো প্ৰকাৰৰ বেয়াও নহয় ভালো নহয় কাৰণ কি চব বস্তুৱে এটা ভাল আৰু বেয়া দুইটাই থাকে কিন্তু তথাপ পিও যোনটো এটা কৃষকৰ পৰা যোনটো এটা পোৱা যায় এটা খেতিৰ পৰা যোনটো এটা আ সম্পূৰ্ণৰূপে পিয়ৰ বুলি ক'ব লাগিব পিঅৰ যোনটো এটা ভেজিত ভেজ পোৱা যায় সেইটো সমান কেতিয়াও এ ল'ব নোৱাৰে। এইটো ক্ষেত্ৰত মানে আৰু শৰীৰ ওপৰতো কাৰণ যিহেতু চাওক এতিয়া যিটো বস্তু আজি বনাইছে আৰু এ ছমাহ, সাত মাহ ভিতৰত খাইছে সেইটো বস্তু কেতিয়াও হেল্থী হ'ব নোৱাৰে যিমানে যি ক'লো অ'। অ' সেইটো ক্ষেত্ৰত যদি চাই আচলতে মানুহে এইটো ক্ষেত্ৰত সম্পূৰ্ণৰূপে ধ্যান দিব লাগে যে নি যে লাগিলে সৰু মাটি একোৰাতে এ যেনেকে আপুনি এতিয়া ক'লে অহ উৱা কি বুলি কয় জাতিলাওৰ কাৰণে বা কিহৰ কাৰণে অ' হয়, তেনে ক'লে আপুনি তাত ৰুব কাৰণে। হেৰি কৰিছোঁ বীজ আনিছোঁ এই তেনেকে মানে সৰু, সৰু খেতি অকণমান কৰিব পাৰিলেও মানে আহ, বহুত এটা কৃষি জগতৰ যোনটো এটা যিটো পিয়'ৰ ভেজ। সেইটো সম্পূৰ্ণৰূপে পাই যাব, ভৱিষ্যতলৈ, হয়। এইটো কৰ, ৰুব লাগে আচলতে নিয়মত।
লাগে-লাগে আৰু এই ক্ষেত্ৰত মই এটা দেখিছোঁ, আপোনাৰ যিখিনি আমাৰ আহ, চেলিব্ৰিটি বুলি কোৱা হয়, অভিনেতা অভিনয় ক্ষেত্ৰতে হওক বা ধৰি লওক বা বহুতখিনি ক্ষেত্ৰত তেনেকুৱা ব্যক্তি আছে, যিবিলাকে এতিয়া এইবোৰ ক্ষেত্ৰত মানে নামিছে মানে, কাৰণ তেওঁলোকে গম পাইছে যে আমি খেতি অবিহনেই হওক বা আমি থাকিব নোৱাৰোঁ, গতিকে তেওঁলোকে নিজৰ ঘৰতে হওক বা নিজৰ পদূলিতে হওক, যদিও তেওঁলোক চহৰীয়া অঞ্চলত নিবাহ বাস কৰে, গতিকে তেওঁলোকে তেনে অঞ্চলতো এনেকুৱা এটা পৰিবেশ এটা বনাই লৈছে, যত নেকি তেওঁলোকে খেতি কৰিব পাৰে, বা খেতি কৰিছেও বহুতে এনেকুৱাকে, বা এনেকুৱা ক্ষ্ৰত ত আমি দেখিবলৈ পাইছোঁ, এনেকুৱা হক বা কিছুমান পেজ আমি আহ, ইন্টাৰনেট মধ্য মৰে হওক বা আমি এইবোৰ দেখিবলৈ পাইছোঁ, আমি এইবোৰ গতিকে খেতি কৰিবয়েই লাগিব, আমি খেতি অবিহনে আমি আহ, আহ আমি থাকিব নোৱাৰোঁ মানে, খেতি লাগিবই আমাক।
ক প
যিহেতু আমাৰ মানৱ জীৱনৰ কাৰণে মূল তিনিটা বস্তু হৈছে, অন্নগস্ৰ বাসস্থান, গতিকে আমাক যেনেকে কাপোৰ পিন, লাগিব, বাসস্থ থাকিবৰ কাৰণে ঘৰ এটা লাগিব। ঠিক সেইদৰে আমি খ, খাবৰ কাৰণেতো আমাক অন্ন যুগ অন্নদাত অতিক্ত লাগিবই ন'।
আৰু সেই অন্নটো ক'ৰ পৰা আহিব, কি কৃষক পৰা আহিব বা খেতিৰ পৰা আহিব, উম। হয়, সেইটো ঠিকেই কৈছে, উম। আৰু এতিয়া অথনি যেনেকে এতিয়া যিহেতু আধুনিক যুগ। আধুনিক যুগতো কাৰণ আগতকে কিছুমান কৃষকৰ কিছুমান বা খেতি কৰা কিছুমান আ, কম সময়ৰ ভিতৰতে বহুতখিনি ওলাই নাথাকিব পাৰে। সেইটো ক্ষেত্ৰত আজিকালি বহুত কিছুমান সুবিধাও হৈছে, কাৰণ কম মাট টিতে সম, বহুতখিনি খেতি কৰিব পাৰা, আৰু সেইটো কাৰণে বহুত অ', আছেও আচলতে সেইবোৰ ইউজো কৰিব লাগে, নহয় জানো?
হয়, হয়।
অ', সেইটো হয়।
এনেকুৱা নতুন-নতুন চিন্তা ধাৰণাৰে আমি আগবাঢ়িব লাগে, কেনেকে আমি আমাৰ এই বস্তুটোক আমি আগবঢ়াই লৈ যাব পাৰোঁ, নতুন-নতুন লাগিলে প্ৰযুক্তিবিদ্যাৰে হওক, বা যি ক্ষেত্ৰতে নহওক, আমি এই বস্তুটোক আমি আগুৱাই লৈ যাব লাগিব।
হয়, হয়, হয়।
আৰু কি কাৰণ বৰ্তমান কৃষকৰ সংখ্যা বহুত পৰিমাণে কমি গৈছে, কাৰণ আমি যদি আ, কৃষক বুলি নিজক পৰিচয় দিয়াটো যেন বৰ্তমান সময়ত অতি মানে দূষৰ বিষয়, গতিকে আ, তেনেকুৱা ক্ষেত্ৰত আমি সেইবোৰ ক্ষেত্ৰকো আমি বাধাবোৰ আমি নেওচিব কিনে আমি নিজৰ কামত মানে ভালকে কৰিব লাগে, হয়নে, হয়নে?
উম, ঠিক আছে। উম, হয় অ' ঠিকে কৈছে বাৰু। অহ, তে হ'ব নহ'লে। ভাল লাগিল কথা পাতি। অ' অ' ঠিক আছে দিয়ক বাৰু। আকৌ ফোন কৰিম বা কথা পাতিম বাৰু।
নিশ্চয়, নিশ্চয়, নিশ্চয়।